হয় বাইদেউ আপুনি হেল্ল' হয়- হয় বাইদেউ আপুনি যে টাউনৰ ডাঙৰ শাক -পাচলি ব্যৱসায়ী হোৱা দোকানখনৰ মালিকনীজনীয়ে কৈ আছেনে?
হয় -হয় ময়ে কৈছো কওকচোন?
অ', হয় মানে মোৰ এখন শাক- পাচলিৰ দোকান আছে।
হয় হয়
তাতে মানে মোকো এতিয়া শাক পাচলিৰ কিছুমান প্ৰয়োজন হৈছিলে
আপোনাৰ নাম্বাৰটো এনেকে মানে আপোনাৰ কৈছিলোঁ মানে আপোনাৰ ফেক্টৰ হে শাক পাচলিৰ দোকানৰ ওচৰত
হয় হয় হয় হয়- হয়- হয়- হয় বাৰু আপোনাক মই বাৰু শাক- পাচলি এনেকে ব্যৱসায় এটা আছে আপোনাৰ টাউনৰ যিখন ডাঙৰ আপোনাৰ শাক পাচলিৰ দোকান সেইখন মোৰেই হয়। বাৰু আপোনাক শাক -পাচলি বুলি ক'লেতো এতিয়া বহুতখিনিয়ে পৰে
হয়-হয়
কি লাগিব
হয় আপোনাৰ তাত এনে কি কি পায়।
হয় শুনিছেনে?
হয় -হয় আপোনাৰ তাত এনে কি কি পায়?
আমাৰ তাত আপুনি সকলো ধৰণৰে পাব আৰু সকলোবোৰ বস্তু আপোনাৰ ঘৰুৱাই। আপোনাৰ ধৰক আপোনাৰ এতিয়া নতুনকে আপোনাৰ ধৰ এতিয়া চিজনটো আপোনাৰ যি জিকা, ভোল, পটল আৰু আমি ঘৰত কৰা নহয় একদম ঘৰুৱা বস্তু
হয়
হয় আমি মানে তেনেকে কৰি আছো আপোনাক এনে কি কি লাগিব জনালে ভাল হয় আপুনি সকলো ধৰণৰ সিমানে পাব বাৰু আপোনাক
মানে এতিয়া মানে চিজনত যি যি চলে চলি আছে আৰু মানুহবোৰে এতিয়া সেইবোৰ বিচাৰে ন
হয়-হয়-হয় আপোনাক মানে এতিয়া ধৰক আপোনাৰ ভোল আৰু আপোনাৰ এইবিলাক জিকা জিকা আৰু এয়া পটল এইবোৰ লাগিব ন আৰু বেঙেনাটো ধৰ হয়-হয়-হয় আপ আপোনাৰ এনে দোকানখন কোন কেইটা আছে বুলি কলে?
মোৰ দুকানখনেই তিনিআলিত আছে।
হয় হয় এনেই আপুনি ব্যৱসায়টো কিমান দিনৰ পৰা চলাই আছে?
মইতো এইটো ব্যৱসায়ে কৰি আছোঁ। আগৰ পৰাই বহুত আগৰ পৰাই কৰি আছো খালি আপোনাৰ তাৰ পৰাহে মই নাই। মই লগ কৰা নাছিলো।
হয় হয় হয়। আৰু কিবা জানিব বিচাৰিছে নেকি আমাৰ এই ব্যৱসায়টোৰ বিষয়ে?
হয় ব্যৱসায়টোৰ বিষয়ে আপুনি কেতিয়াৰ পৰা চলাই আছে কওকচোন বাৰু।
হয়, মোৰ আজি প্ৰায় পাঁচ ছয় বছৰে হৈ গ'ল।
হয়।
হয় মোৰ এইটো ব্যৱসায়ৰ বাদে মানে আৰু এটা ব্যৱসায় আছে। মই মানে আপোনাৰ উম মোৰ আপোনাৰ মানে টাউনতে আপোনাৰ চাৰিখনকে হোটেল আছে।
হয়।
হয় মই তেনেকেই চলাই আছো ধৰক।
মানে হোটেলত সেয়া কি মানে খোৱা বস্তু সেয়া?
হয় হয় হয় আপোনাৰ এখন মিঠাইৰ হোটেল আছে। বাকী কেইখন আপোনাৰ ভাত খোৱা আপোনাৰ যোনবোৰ মানুহ আপোনাৰ দূৰৰ পৰা আহে আমাৰ হোটেলতে ভাত খাই আৰু এইটো আপোনাৰ মানে অনলাইনত বুক কৰিব লাগে ধৰক।
হয় হয়।
হয় তেনেকে আৰু চলি আছে। বাকী আপোনাৰ উম এই দোকান শাক পাচলি দোকানখনৰ পৰা মানে আপোনাৰ কিমান মানুহ উপাৰ্জন হয় আপোনা এ মাহত
মাহত উপাৰ্জন সাত-ছয় হাজাৰ তেনেকে হয় আৰু।
হয় হয়, বহুত কম হয় ন?
উম উম, কম হয়।
হয় হয়, আপুনি এনে আমাৰ এই ব্যৱসায়টোত আপুনি সোমাব বিচাৰিব নেকি?
যদি যদি সোমিয়াব বিচাৰে তেন্তে পাৰি আৰু সোমাব।
হয় হয় হয় আমাৰ মানে হয় হয় আমাৰ মানে আপোনাৰ মানে কৰ্মচাৰীৰ মানে বহুত মানে একদম এতিয়া বিচৰা হৈছে আমাৰ মানে বহুত কম হৈ গৈ সংখ্যা মানে বহুত কম কৰ্মচাৰী। হয় মই এনেকে মানে বিচাৰি আছ ছিলো আৰু মই আপোনাৰ টাউনত যিবিলাক ধৰক সৰু সৰু আপোনাৰ এই শাক পাচলিৰ দোকান আছে। সেইবোৰত মানে মই যাবলৈ সময় পোৱানায় মোৰ এই হোটেলৰ কামবোৰ থাখেজে দেইলি মানে মোৰ কাষ্টমাৰ আপোনাৰ হোটেলত।
হয়।
তেনেকে আপুনি যদি বিছ ছাৰে এ উম আমাৰ ব্যৱসায়টোত আপুনি ধৰক সোমাম বুলি লি তেনেহলে আপুনি মোক কলে ভাল হলহৈ।
হয় হয় সোমাবতো বিচাৰো যদি আপুনি সোমিয়াই।
হয়। কিবা জানিব আছিল নেকি আপোনাৰ ধৰক দৰমহাৰ ওপৰত বা কেনেকে কি কৰিব লাগে কি ওপৰত সেইবোৰ?
অ হয় আপোনাৰ কিমান মান উপাৰ্জন কৰে মানে মাহত?
হয় মাহতো আপোনাৰ মোৰ এই যোনটো আপোনাৰ শাক পাচলি ব্যৱসায় তাৰ পৰা পৰা আপোনাৰ ষাঠি সত্তৰ হাজাৰ টকা মই উপাৰ্জন কৰি আছো।
হয়।
বাকী আপোনাৰ হোটেলবিলাক- হোটেল- হয় - হয় কওঁক।
অ' বহুত কেইতো দিয়ে তো।
হয় - হয়, বহুতকে দিয়া হয়। হয় - হয়, বহুতকে দিয়া হয়। আৰু বাকী আপোনাৰ হোটেল এখনৰ পৰা প্ৰায় আপোনাৰ আশী হাজাৰ মান টকা মই উপাৰ্জন কৰি আছোঁ মাহত। তেনেকে আপুনি - আপুনি যদি বিচাৰে অকল শাক পাচলি ব্যৱসায়টোতিয়া নহয় আপুনি হোটেলতো প এনে আপোনাৰ এনেকে ধৰক আপোনাৰ কম্পিউটাৰৰ অভিজ্ঞতা আছে নেকি।
হয় শিকিছিলোঁ কম্পিউটাৰ আগতে।
হয় হয় হয় আপুনি মানে আমাৰ এখন আপোনাৰ এই যিখন ধৰক ভাতৰ হোটেল
হয়
খনত আপোনাৰ মানে হে মেনেজাৰ যিটো আপোনাৰ পদ সেইটো মানে আমাৰ খালি আছে তাতে মানে আমাৰ আছিলে এজন মেনেজ তাৰ তেওৰ মানে অলপ অসুবিধাৰ কাৰণে আকৌ ঘৰ যাব লগগীয়া হৈছে। আপুনি এনে সেইটো কাৰণে আপুনি নিজকে ভাবে নেকি যে এনেকে পাৰিম বুলি।
মানে পাহৰি ন কম্পিউটাৰ বহুত আদেই শিকা যদি পা- পাৰ যদি মানে পাৰিম আৰু যদি কৰোগে।
হয় - হয় আপুনি যদি বিচাৰে তেনেকে আপুনি কৰিব পাৰিব কাৰণ আমাৰ মানে একম মানে মেনেজাৰ এজন বহুত জৰুৰী হৈ আছিলে।
হয়।
হয় আপোনাৰ এনে কম্পিউটাৰ শিকা কিমান বছৰ হ'ল
উম, বছৰটো হ'ল পাচ ছয় বছৰমান হৈছিল।
হয় - হয় - হয় আপুনি তেনেহে গলে যদি আপুনি সেইটো নোৱাৰে তেনেলে আপুনি আমাৰ এইটো শাক পাচলিৰ ব্যৱস তে আপুনি ধৰক যোগদান কৰিব পাৰিব। আপুনি এনে এতিয়া কোনটো যোগদান বুলি ভাবিছে।
উম, মানে মই এতিয়া শাক পাচলিৰ দোকান দিও যেতিয়া শাক পাচলিতে সোমাব পাৰো আৰু
হয় হয় হয় হয় হয় হয় ভাল ভাবিছে বাৰু আপুনি তেনেকে আহি আপুনি এটা কাম কৰিব উম। আপোনাক এনে দোকানত শাক পাচলি লাগে বুলি কৈছিলে যে আপোনাক কিমান লাগে কি লাগে আপুনি মোক এখন লিষ্ট দিব। নাই দি দিব মই বাৰু গোটেইখিনি পঠাই দিম আপোনাক
হয় হয়
হয় - হয় এনে আৰু আপোনাৰ কিবা জানিবচ হয় - হয় কওক।
আপুনি হেৰি উম শাক পাচলি ঘৰতে খেতি কৰে নেকি
হয় হয় মোৰ ঘৰতে আপোনাৰ পাঁচ বিঘা মাটি আছে ঘৰতো খেতি হয় আৰু আমাৰ মোৰ মানে কাষৰ গাওঁখনতো মোৰ মানে মাটি আছে তাতো মো খেতি কৰা হয়
হম
হয় মোৰ তেনেকেইয় চলি আছে আৰু সকলো ধৰণৰে আপুনি শাক পাচলি পাব অকল যে এইখিনি কৈছো সেইখিনিয়ে নহয় আপুনি সকলো ধৰণৰ শাক পাচলি পাব আলু পিয়াজো পাব আপুনি ইয়াতে আৰু যিটো নহৰু খেতি নহৰু খেতিও কৰা হয় আদা সকলো ধৰণৰে খেতি পাব। হয়- হয় আপোনাৰ কিব জান কউক।
আপুনটো ভালে ব্যৱসায় চলিয়ে আছে আগৰ পৰা তেনেকে এইটো ভালকেই চলি আছে ন।
হয়, হয়। হয় মোৰ ভালকে চলি আছে ব্যৱসায়টো।
হয়।
আৰু আপোনাক এনে যদি আপ আপুনি আমাৰ শাক পাচলিৰ এই ব্যৱসায়টোত সোমাই আপোনাক ইনে দৰমহা কেনেকে দিব লাগিব, আপুনি এবাৰ কৈ দিলে ভাল হ'ল হয়।
উম, আপুনি যিমানটো দিব দিয়ে বা এতিয়া আপুনি কওকচোন কিমানমান দিবে।
মই বাৰু এনেকে কৰ্মচাৰী আপোনাৰ এজনক আপোনাৰ বিশ হাজাৰকে দি আছো।
হয়।
মানে আপোনাৰ কামটো মই আপোনাক ভালকে বুজাই দিছো আপোনাৰ ধৰক আপোনাৰ যিবোৰ শাক পাচলি আহিব
হয়।
সেইবোৰ ধৰ আপোনাৰতো আপোনাৰ গাড়ীতে আহে বাৰু আমাৰ ইয়াৰ পৰা আমি গাড়ীতে পঠিয়াই দিওঁ শাক পাচলিখিনি। দোকানলে আপুনি সেই সেইখিনি মানে ধৰক বস্তুখিনিতো তাৰ মানুহ আৰু বেলেগ মানুহ আছে সেইখিনি বস্তু আপোনাৰ দোকানত। ভালকে ধৰিব আপুনি আপোনালোকে বাচ সেই বস্তুখিনি নি পেলাই মানে যোন কেইখন দোকানত আমি দিব লাগে আপুনি তাত ছেল কৰিলেই হ'ল। মানে ধৰক আপুনি যিমান শাক পাচলি চেল কৰিব পাৰে দোকানবোৰত মানে সিমান আপোনাৰ পইচাটো বাঢি-বাঢ়ি গৈ থাকে। তেনেকে আপোনাৰ চলি আছে।
আপোনাৰ এনে কিমানখনমান দোকান মানে লিংক লাগি আছে।
হয় মোৰ আপোনাৰ বিছ ত্ৰিছখনৰ বেছি হ'ব। তেনেকে ধৰক আপোনাৰ বেছি আছে, মোৰ মানে ধৰক এ এতিয়া আপোনাৰ উ ইয়াৰ পৰা মাল কমেও আপোনাৰ ধৰ ত্ৰিশ চল্লিশ হাজাৰ মান মাল যায় আৰু মোৰ আপোনাৰ গাঁৱৰ পৰা যিবিলাক ধৰ শাক-পাচলি। সেইবোৰ আপোনাৰ কমেও ত্ৰিলি তিলিছ চল্লিশ হাজাৰ মান যায়। হয়- হয় এনে আপুনি আগৰ কৰ'ৰ পৰা লৈ আছিলে। আপোনাৰ শাক পাচলিবোৰ।
আগৰ তেনেকে আৰু বজাৰ চজাৰ পৰা অনা হয়।
হয় হয়-হয় আপুনি এনেই শাক পাচলিৰ দোকানখন কোনটো-কোনটো টাইমত দিয়ে মোক এবাৰ জনাব নেকি।
মই ৰাতিপুৱা দিওঁ। ৰাতিপুৱা সোনকালে যাও ন তাৰ মানে ৰাতিপুৱা ছয় সাতটাত যাওঁ, তাৰপিছত বাদ তাৰলৈকে আহি যাম ঘৰ।
হয়- হয়- হয় - হয়। আপোনাৰতো এনেই অন্য একো ব্যৱসায় নাই। এইটো বাহিৰেতো অন্য একো ব্যৱসায় নাই। হয়- হয় আপুনি বাৰু এনেকে অ' যদি এইটো এইটোৰ পৰাতো আপোনাৰ একো ইমান তেনেকে লাভ হোৱা নাই।
নাই নাই ঘৰখন তেজ বজাকে চলি আছে।
হয় হয়- হয়, মই একদম বুজি আপুনি এটা কাম কৰিব আপুনি কাইলে আহ আহি মোক লগ ধৰিব মই আপোনাৰ এই শাক পাচলিৰ দোকানখনতে থাকিম।
হয়, হয়।
আপুনি পৰা দিনৰ এঘাৰটা বজাত আহিব, আপুনি দেৰি নকৰিব মোৰ মানে আকৌ হোটেলৰ লেকো যাব লাগে যে, আহি আপুনি মানে কামখিনি পেলাই একে কাইলে আপুনি একদম আমাৰ ইয়াতে ধৰক সোমাই দিব আৰু।
হয়, হয়, ঠিক
হয়, আপুনি সিখন দোকানো যদি চলাই থাকিব বিচাৰি আছে, তেনেহ'লে চলাওঁক বাৰু কোনো একো আমাৰ ধৰক একো অসুবিধা নাই, কিন্তু আপুনি ধৰ সেইখন চলে এনে আপোনালোকৰ ঘৰত মানুহৰ সংখ্যা কিমান ক'ব নেকি?
উম, ঘৰত আমাৰ বেছি নাই, তিনিজনমান আছে।
হয়, হয়, এনে আপুনি বিয়া বাৰু পাতিলে?
হয়, হয়, বিয়া পাতিলোঁ বাৰু।
হয়, হয়, বাৰু হয়, বাৰু এতিয়া পৰিয়াল থকা মানুহৰ অলপ অসুবিধায়ো হয়, ইমান কমত।
হয়, হয়।
আপুনি চিন্তা কৰিব নালাগে, আপুনি এতিয়া মোৰ লগত জড়িত হৈছে যেতিয়া আপোনাক তেনেকুৱা এক একো অসুবিধা হ'বলৈ দিয়া নহ'ব।
সেইটো হয়, আপোনাৰ কথা খিনি শুনি বাৰু মোৰ মনত ভালেই ভাব আহিছে। ধন্যবাদ দেই।
হয়, হয় বাৰু একো নাই, আপুনি কাইলৈ আহিব এঘাৰটা বজাত একদম দেৰি নকৰিব। আহি পেলাই আপুনি একেবাৰে সোমাই যাব। ব আৰু আপোনাক কি কি বস্তু লাগে আপুনি এখন মোক লিষ্ট পঠাই দিব।
হয়, হয় ঠিক আছে হ'ব।
বাৰু হ'ব দিয়ক ন মই অলপ ব্যস্ত আছিলো মানে, অ' অ' হয় হয়।